হেল্ল' উমহ
অ' কোৱা
কি কৰি আছা?
এনেই আছো ৰবা এতিয়া কি কৰিম ভাত পানী খালানে?
খালো, তুমি খালানে?
নাই মোৰ বনিহে আছে এতিয়া হৈয়ে আছে।
হয় নেকি, খবৰ পাতি ভাল?
অ' ভালেই দিয়া
হয় নেকি
অ' ভাত কেৰেলা
হয় নেকি অ' ভাত কেৰেলা বনাইছা, হেৰি কিহৰ লগত বনাইছা?
দালি ভাত কেৰেলা
হয় নেকি দুপ আলু লগত হয় নেকি দুপৰীয়া ভাত খোৱা
অ' ভাতেও খোৱা যায় অসমত থাকি ভাত নাখাম জানো
হয় নেকি অসমত তুমি ভাতে খোৱা আৰু বেলেগ নোখোৱা নেকি
নাই আমি অসমীয়া ন ভাতে খোৱা যায় বেছি।
অ' উম বেছিভাগ কি খোৱায়? বেছিভাগ কি চৱজি খাই ভাল পোৱা?
বেছি ভাগ
অ
উম বেছিভাগ কি খাই ভাল পাম ন তিতা কেৰেলা
এই তিতা কেৰেলা খাই ভাল পোৱা
অ' মানে। তাতে বেছিভাগ প্ৰটিন পোৱা যায় প্ৰটিন পোৱা যায় ন তিতা কেৰেলা খাই খালে মানে।
গেছ হয় গে তিতা কেৰেলা বেছি খালে।
বেছি খালে গেছ হয়, কম মাত্ৰত খালে একো নাখায় ন।
হে কি কলা?
কম মাত্ৰাত খালে একো নহয় ন অলপ অলপ খাব লাগে তাতে মানে বহুত বহুত ফাইদা বস্তু থাকে মানে জানানে? চুগাৰ ডায়বেটিছ নহয় ব্লাডৰ ইনফেকচন নহয় তোমাৰ গাত একো ঘাঁ চাহ নোলাই, অ' কি বোলে প্ৰেচাৰ চেচাৰ নৰ্মেল থাকে তিতা কে খালে মানে থাইৰেড নহয় জানানে, অ' বহুত বহুত মানে লাভ আছে। হয় নেকি হয় নেকি আৰু কি খাই ভাল পোৱা তুমি?
মইতো বেছিকেলি এনেই আলু আলু পিটিকা আলু দালি আলু চব্জি আলু ভাজি।
এ আলুৱে খাই ভাল পোৱা মানে?
অ' মাংস মাছ মাংস খাই ভাল লাগে, তোমাৰ কি খাইগে বেছি চি ভাল লাগে?
তুমি ৰাষ্ট্ৰীয় চব্জি খাই ৰাষ্ট্ৰীয় চব্জি খাই ভাল পোৱা মানে ন?
উম গাহৰিটো আৰু প্ৰিয় মোৰ, গাহৰি খোৱা নে তুমি?
এই গাহৰি নাখাও।
হয় নেকি, খোৱা চাগে? ন কেতিয়াবা কেতিয়াবা খোৱা চাগে? হয়নে, এনে তুমি কি বনাগে বেছিকে ভাল পোৱা? শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল'।